অহ।
অ সুমন হয় ন?
অ হয়।
অ কি কৰি আছে এতিয়া?
এনেই আছো আৰু।
অ, ভালে আছে খবৰ চবৰ ভালে?
উম ভাল। ভালেই নে?
হা?
হয় হয় ঠিকেই আছে।
তাৰ পিছত এনে বৰ্তমান কি কাম কৰি আছা?
কামটো একো নাই সেৰি আৰু। পিপেৰেচন।
পিপেৰিচন ঠিকেই আছে।
মানে সৰু সৰু আৰু পাৰ্ট টাইম থাকে কেতিয়াবা।
অ। আছাম পুলিচৰ পিপাৰেচন, অ ঠিকে আছে। অ অ দৌ দৌৰোতে কিমান সময় লাগে?
বহুত দিন হ'ল। লাষ্ট টাইম, বাৰ
অ ঠিকে আছে, ৰাতিপুৱা আজি কেইটা বজা দৰিছে ৰাতিপুৱা আজি? কেইবাৰ দৌৰিছা।
আজি মই পাঁচটাত দৌৰিছো,
অ। এই বৰষুণ দিলে মইয়ো পাঁচটাতে দৌৰো ৰ।
উম।
উম। ইণ্টাৰভিউ কেতিয়ালৈকে হব তাৰ।
এতিয়া দূৰ্গা পূজাৰ পিছতে হব।
অহ
উম তেনেহলে আগতো নোৱাৰে, অ সেইখিনিতে এৰি দিবাইন, সিজাই সিজাই খাব।
অ
তাৰ আগত তো হোৱাৰ সম্ভাৱনা নাই।
উম সেনেকে হব কি জান।
উম মানে বতৰ এইখিনিত যিটীয়া বতৰ চলি আহিছে, এই বতৰ নহয়তো মানে বানপানীু যেতিয়া হব বহুত কষ্ট হব।
অ হয় হয় হয়, উম উম উম দুৰ্ব নৰী।
ভালে।
বোলো বৰষুণ কেনকে দৰৰ প্ৰেক্টিছ নহ'ব ভালকে। ইণ্টাৰভিউ বিলাক ত পৰি পৰি যাব চোন এই বিলাক।
সেইতো একবাৰ হৈছিল না হেতৰ বহুত কিবা। বেয়া হৈ গৈছিল, বেয়া উঠি যায়। এতিয়া এ তাহুম টাই চাই দিব।
হুম।
আৰু সময় দেখোন। এইতিক দিব।
যোৱাবাৰ যে ইণ্টাৰভিউ হৈছিল, কি ৰাতি হৈছিলে নেকি।
আমি অ, আমি ৰাতি ঘৰৰ পৰা কেইটা ওলালোঁ। দুটামান বা জ্বলালো নেকি।
অ যাহেনে। ক'ত আছিলে এ সতে ফিল্ডতে ফিল্ডতে আছিলে।
ফিল্ডত মই নহয়, ফিল্ডটো সোমাবা নিদিয়ে এতিয়া। যিটো গেট থাকে, অহ বেটেলীয়ানৰ, গেটৰ বাহিৰত। লাইন হ দি। ৰাতি লাইন হিয়েটি, অ ৰাত। প পৰাই কিছুমান ত শুইণ্ড ৰূপ গহ নেকি।
অঅ
উ পাইনিকি ৰাতিৰ পৰা, তাৰপিছত। অ আমি যাই পিছত, আমি সোমালো নেকি আঠটা মানত। পিছত দচটা চাৰে দচটা বজাত, দচটা, ৱাইফ জনি, চাৰে দচটা এনকে ভাবো, দৌৰিব পাইছো।
থাকে না।
চব থাকে এইটোত টেনচন নাই বেগ ডকুমেণ্ট। চব মিলিছে কিন্তু, ফিত কেমেৰা থাকে। তাত পুলিচ থাকিব বহুত।
অ' কি -কি -কি ডকুমেণ্টচ চাই ৰে অৰিজিনেল।?
হাইছেকেণ্ডৰী দিছিলে দুটা এটা
অহ,
পিছত? ত' কাষ্ট, পিছত আইডেণ্টি এটা আইডেন্টি। সেইটোৱে বোলে।
অহ, আৰ পি -আৰ -চি, চি - আৰ - চি বোৰ আছে নাই পি - আৰ - চি? কিবা কৰিছে অ, ঠিকে আছে। ইবিলাক নাই মানে এইবিলাক আঁ,
আ, মৰ নাই।
অ, '
এতিয়া দেৰচ, - আৰু
অহ, জেৰক্স লৈ যাম অৰিজিনেল লৈ যাব লাগব না।
অৰিজনেল টো লাগব বলেগ নহলি, জেৰক্স অ ' লাগব জমা দি আহিবা লাগে।
অ' প্ৰথমতে কি কৰে প্ৰথমতে হাইটটো জোখে নেকি?
প্ৰথমে ডকুমেণ্টছ চাব, হাইট - চাইট সেই দৌৰা পিছত থাকে।
অহ,
পাচকৰলেহে জুখে দিয়া ফেইল কৰলে নুজুখে।
প্ৰথমে দৌৰব দেই।
অ' ফাষ্টতে দৌৰব দেই মানে ডকুমেণ্ট চাব অলপ। মানে এইবিলাক, খালী, তেতিয়া মানে চাব খালি সি, ভেৰিফাই কৰব। আৰু এডমিটটো যেতিয়া দিব, যেতিয়া চব ভেৰিফাই হব তেতিয়া দৰবা দিব।
দৌৰবা দি আগতে কিবা নাম্বাৰ দিব নাই কিবা?
হৰচেছ নাম্বাৰ।
এই কত লবা লাগব এতিয়া?
পতোই যিব
দ কিবা বান্ধি লব লাগে নে কিবা এটা কিবা নহলে ক'তবা। আহ বুকুত বান্ধি লব লাগে আহ সেইটোৱে। এ জোতা পিন্ধি দৌৰা ন খালি ভৰি দৌৰা তাতে?
খালী ভৰিৰে ভাল।
অ।
হয়।
সেই সময়ততো অ' সেই সময়ততো পেকচে নাথাকিবা না।
ফক চ
অহ'।
হালো টাইম কম লাগল না
আৰু কিবা
এন জি অ ঠিক নহয়। এণ জি অ ৰ তলতে হয়। এন জি অ কব পাৰি আৰু ক্লাবৰ মেম্বাৰ
অ' হয়, হয়। ত যে এই মনুহবিলক এ্ন জি অৰ কাম কৰে হা তাত পইচা কিমান পায়? কি মানে এনে দৰমহা চিষ্টেম পায় নে কিবা বেলেগ চিষ্টেম পায়?
খন গ্ৰহ হ'ব। ত যিত বহত কাম কৰ ত চৰকাৰ পৰা ফাণ্ড দিয়ে। কিমানে দণ্ডিত কৰে, সেনেকুৱাই আৰু
অ হয়ে নক্চয় মানে কামটো য চাকচেছ হয় তেতিয়া কিবা এটা অ' সেইটোৱে।
নিজে খুলি নিজে ইনভেষ্ট কৰিব লাগে।
মানে তেওঁলোকৰ টাইম পইচা চব নিজৰ ইনভেষ্ট কৰি আছে না এতিয়া, উম।
উ বিশাস পক
উম, উম, হয়, হয়।
এনজিঅ বহুত আছে।
উম, উম।
এটা আছে প্ৰথম প্ৰথম চ মে যা কিতাপ যে বানায় অসমীয়া প্ৰথম ইতেৰ বহুত ডাঙৰ ইত আমাৰ প্ৰথম পৰা কিতাপ আনিলে বোলে বহুত ডিচকাউণ্ট পায়। যদি মানে এন যৰ পৰা আমি এনে মান হলেটো পূৰ্ব বেছি এন জিঅ থ্ৰত জানে টুৱেটি ফাইভ থাৰ্টি ফফটি পাৰ্চেণ্ট লৈকে থাকে ডিচকাউণ্ট
অ
অ আগতে ঘৰিৰ গম পালোঁ না কলে বেশনত মই এই কাণে কৈছো আৰু কি হাগিৰি লিষ্টৰ বনাবি কলে বেচনত টোৱে আমাৰ কিবাৰ কেতিয়াবা আনিম কি কয় আমাৰ গুয়াত লাগে মান কমেডী এক্সামত
হয় হয় মইতো ৰিজন মিৰ্ষণ এইেইটা লাগে মানে
কলে বেচন কৰি কম দামত আহ চেষ্টা কৰিবি ৰীতা আঞ্জাযাৰ লগত মিলি
মানে কিতাপ থাকা টো কিজানা অ মানে কুৱেশন থকাটো আনিম আৰু মানে এই বেছিক বস্তুবিলাক বেছিক বস্তুবিলাক বুজি নাপাওঁ না যেনে এইবিলাক জনীবিলাক কৰে কিছুমান আহিল তজনী জুনে বেছিক বস্তুবিলাক বুজিাব লাগেব না আইমেক্সৰ কিছুমান ধৰ বেছি বস্তু বুজি নাপাওঁ কাৰণে কৰিম কিবা কৰবা নোৱাৰো
উম
ইউটৰ চালেও বুজি নেপাক যাতে কিছুমান কিতাপৰ বেছি বস্তুবিলাক ভালকে বুজাই দিয়া থাকে।
প্ৰথমৰ পৰা একদম এনকা ভাল ভা আৰু এটা আছে চেনে এ জৰি আছে সিও দিব কৈছে সিো আমাৰ তই খোৱা ব আহিব আম কৰৰবা নে যুৰি। কি। অ বহুত দূৰত।
চেনে জমি এ কি হয় এতিয়া। বেলেগ হয় নেকি অৰ্গেনাইজন ন কিবা অ।
ভাল লগ দৰ্শক কছে কথা পাতিলে। এতিয়াজাৰ লগত। একেলগে কন আমাৰ কালাবত আহিব আৰু যি কাম কৰ।
আহ। ভাল তেনেহ'লেমিও বহতুন ব্তু শিক পাৰিম।
উ উ উ ম একলে চত কৰিব ন ক অপচনত।
হয় হয়, হয় হয় কলেবৰেচন কৰিলে। ভালে।
উ সেইকাৰণে। অ প। কি কি আছে।
উম।
বাকী চাহ তাহ খালে নেকি না। আহ কি ভাত খাবা।
হে বিলাক ৰাতিপুৱা আৰু নৰ্মেল। উ।
উম।
হয়।
অ মই খালো নে আলু ভ্তা ভাত কিবা।
অ মই হেনেকাই খাইছো।
আহ। পিছে, আজি কিবা আছে নেকি? খেলাবত আজিতো নাই একো না।
আজি নায়কো ন এব বৰুদ্ৰিয়া। হে। কিতাপ চাবাকে কিবা চাবাক যদি টিউচন কৰাৰ পিছত। তাকি প দৰ্শ আবিলি ত নজৰ ত ন।
হয় হয়।
হৈ গ'ল
উম উ।
এয়।
ভালে।
পিছত ওলৰ কি কি বস্তু দিছে।?
হা।
পলনৰ কিবা কিবি দিছে যে কি কি কি মইো মানে আনব লাগিব পাই নাই
কিহৰ বস্তু?
তোমাৰ কিবা কিবি পেকট দিছে যে সেইদিনা কি কি আছে ততে।
অহতিয়া ঊলৰ ঊলৰ এটা সূতা এটা দিছে আৰু কি এতিয়া কি ক শুক নি। কি কৰি এতিয়া বনাব এতিয়া দিছে।
এই লোহাট।
অঁ, আৰু এটা এই কি ক যে কাপোৰ এটা যে টাইট কৰি ৰাখে যে গ'ল্কে থাকে এটা। কাপোৰ লগাইেনে তাতকে ৰাখে অঁ। তাত তাতে ত যে বেজি দিছে তাত বেজি দি চিলাই চিলাই ফুল ফুল বনাইছে তাতে। এম্ব্ৰইডাৰী কৰেছে হয়।
উম।
অ হেনকে সেইখিনিয়ে বস্তু কিনি দিছে।
উম।
মানে সেতিয়া শি শি শিকা নাই আমাৰ মানে উ উ উলটা গাত বা শিকাই আছে আমাৰ এখনে। আহি হিতিয়া হিতিয়া সেইখিন, একেবা সে কৰিব লাগিব স নাজানো এতিয়া এটা কাপোৰ দিছে দুটামান সেই কাপোৰটা লগাব লাগিব লাগাই সেনেকেইজানী বেজি দি নৰ্মল বেজি দিছে নৰ্মল বেজি দি কে ফুল চুল গুঠি দিয় কিজানি চিলাই চাই কৰি কিবা কিবি মিক জনি। উয়া ফটো বনাই দিব পাৰে মানুহৰ ফটো বনাই দিব পাৰে তেচ ফুলৰো ছবি আঁকি দিব পাৰে। যি আৰু যাই পাৰে আৰু যেনে আঁকব।
সেই এতিয়া লাহে লাহে মানে এখন ৰেগুলাৰ হয় মেচ খুলিছিল খোলা নাই কলেজ? দেখোন চামাৰ ভেকেছণত। গৰমবন্ধত এখন ভালকে দিবা বাৰো।
এইটোয়ে তাৰমানে গ'লকে আছে নাই এতিয়া কাপোৰৰ তাতকে তাতে সাপ খুৱাই ল'ব লাগে কিবা? মিলাই ল'ব লাগে। তাৰপিছত তাত তাতে খাব পাৰিব মানে এইটো বেজি দিয়ে। চিলাই কৰি কৰি বেলেগ বেলেগ বস্তু তাই যেনেকুৱা ডিজাইন পাৰে আৰু
উম উম।
এতিয়াও তো উল গাঠি কেইটা জৰুৰীতটো পাৰাই হৈছে পুৰা একদম।
হয় নেকি এই আৰু হয় কি? হয় আছেহি। বহুত মানুহ হৈছিলো সেইদিনা লাগিব না
এই বহুত মানুহ হৈছিল আমি ল'ৰা মাত্ৰ কেইজন মানে আমাক। যিমানানে চাবা খাই আৰু এইবোৰৰ ভলীবল খেলি থাকিলো চাই আহিল আৰু আমি ছোৱালী মানৰি গিলা আমিওঁ উঠি আছিলো নৰো পাৰো।
উম
তাক ফটাফত পাৰে আমাৰ নহয়ে আৰু ভুল হৈ যায়। আৰু আমাক প্ৰথম বাইদেউ বাইদেউ আৰু প্ৰথম পৰা কৰা দিয় আমাক আৰু ইমান কষ্ট কৰো বানাক মাছবোৰ এটা ফুলো এই এটা মিছ কৰ এটা আৰু খু দ আৰু। খাব পাৰিব সেই আমনি লাগি যায় পুৰা আৰু লাষ্টত যেতিয়া গোটেই হৈ যায় লাষ্টত। গান গাবা দেই, একজনক কৈ যে গোটেই বোৰ হৈ গান গাব লাগিব। একদিন, একদিন ত ছোৱালী দুজনী গান গাইছে কিন্তু, আমাৰ ল'ৰাবিলাকো উঠাব। গান গাব কিবা নহলে ডান্স। কৰিব দিব কিবা, কৰিব দিব।
এয়া কিবা কৰিলে হ'ল ইণ্ষ্টি হয়।
অঁ, মানে আমি ডান্স নাজানো কিবা কিবি সুবিধা এটা কৈ দিলো।
অঁ অঁ উম কোৱাচোন?
সেইটো ভালে লাগে উসচব বিলাক পাতল একিট কৰিলি
উম উম উম।। একো কৰা মানে নাই, আমাৰ কৰা নাই নাই বহুত বেছি আমি পাৱাই ন আৰু উম স বুজতে মানুহলৈ মিলব পাৰি কথা গ কম